হেল্ল'? অ শুনিছো।
হেল্ল'
হয় ভালেই।
অ', অ', অ', হা হা।
তোমাৰ ভালনে?
মোৰ ভালেই বাৰু দেই বাকী এতিয়া ক'ত আছা?
কামৰ জেগা তুমি?
অ', মই তোমাৰ মই কামতে। তোমাৰ হেৰি কি বুলি কয় ৰা হেৰি ফালে গৈছা নে তুমি ধেমাজি ফালে?
অ', গৈছো গৈছো ধেমাজি গৈছো।
অ', ধেমাজিৰ ফালে তোমাৰ মিচিং মানুহ বয়স মানুহ ঢেৰ আছে।
অ', মিচিং আছে ধেৰ ত' তোমাৰ গোগামুখ বুলি জেগা এডখৰ আছে তাত বহুত আছে।
অ', গোগামুখত অ এই আজি যে কিবা এটা হ'ল নহয় এই বোলে তোমাৰ হেৰি এ চিমেণ চাপৰিত তোমাৰ তোমাৰ ট্ৰেইনৰ এনেকুৱা হেৰি ট্ৰেইন যোৱা দলংখন সৰি পৰিলে।
অ',
দেখিছা নাই নিউজটো উম, ট্ৰেইন যোৱা মানে ট্ৰেইন যে যাই দলংবোৰ যে তেনেকুৱা এখন সৰি পৰিলে, তুমি নিউজটো পাইছা চাগে?
পাইছো মই ইনষ্টাগ্ৰামে হা?
তুমি নাই পোৱা চাগে।
মই ইনষ্টাগ্ৰাম ৰিলত দেখিছো
অ' এই মোৰ ইনষ্টাগ্ৰামত এই নিউজবোৰ উলাই যে
অ'
মই তাতে পাইছিলো সেইবোৰেই মই অ', গহপুৰতো বহুত মিচিং মানু আছে, মই গহপুৰত তোমাৰ তিনি বছৰ থাকি আহিলো ন' পিছত গম পাওঁ আৰু। অলপ চলপ জানো মিচিং ভাষা তেতি সিহতি মানে হেৰি সেইটো কি ক কি খবৰটো অকমিডুঙ বুলি কয়।
কি বুলি কয়?
কি কৰি মানে কি খবৰ সেইটোক কয় অকমৰিডুঙ, অকমৰিডুঙ বুলি কয় অ', তাৰপিছত ভাত খালা নে নাই? আপিন দুট মনে অ, তাৰপিছত তোমাৰ হৰি মানে কিবা এটা কাম কৰি আছা যেনিবা তোমাৰ তুমি হ'ল নে নাই আমি যে সুধো এই হ'ল নে নাই মোৰ কামটো আইকা বনে
আইকা বনে আইকা বনে
আইকা বনে বুলি কয় তাৰপিছত তোমাৰ অ' ক' মানে কি? তোমাৰ যদি তোমাক যদি কোনোবাই কিবা এটা কয় তে তুমি যে দেখোন নুশুনা ন' তেতিয়া মানে মানে অ' কি কি এনে তুমি আমি এনে কোৱা নাই অসমীয়া মানে কি বুলি সেতি মানে অ'ক' বুলি কয় অ', ক' অ'ক' বুলি কয় অ'ক' তাৰপিছত সিহঁতৰ-সিহঁতৰ-সিহঁতৰ সিহতি আকৌ হেৰি মাংস চাংস বৰ ধুনীয়াকে বনাই এই এইটো কি বুলি কব দেই এ বইলতো খাইয়ে বাৰু, তাৰপাছত তোমাৰ এইটো যে মাটিমাহ যে মাটিমাহ এই মাটিমাহৰ লগত গাহ গাহৰিটো বনাই মানে বৰ টেষ্টি লাগে খাবলৈ।
অ, খাই, গৈছা মানে মিছিং মানুহৰ ঘৰলে?
এ মোৰ আগৰ গাৰ্লফ্ৰেণ্ডজনী মিচিং আছিলে আকৌ
অ, সেইজনী এতিয়া কি হল?
মোৰ গাৰ্লফ্ৰেড এজনী আছিলে এতিয়া, এইব মানে মিচ আণ্ডাৰষ্টেণ্ডিং আৰু এতিয়া অলপমান খেলি মেলি হল দুটাই খালি মিচি মিচিং খালি বহুত দিন আছিলে মোৰ লগত মিচিং মানুহ বেয়া নালাগে বাৰু কালচাৰটো ভাল লাগিলে ইমান তিনি বছৰ থাকিলো ভাল লাগিলে মানুহবোৰ
হ,
অ,
সিহঁতৰ ফালে গৈছিলা নেকি? নাই যোৱা
গৈছো, গৈছো। সিহঁতৰ ঘৰত মই তোমাৰ ভাত চাত খাই আহিছো। তাইও তোমাৰ কিবা কিবি পাতিলে তুমি মোলৈ লৈ আহে মাংস চাংস এনেকে বা মইও গৈছো সিহঁতৰ ঘৰলে মাকে গম পাইছিলে, মোৰ ঘৰতো গম পাইছিলে, কি কবা আৰু মই আৰু এয়া মিচ আণ্ডাৰষ্টেণ্ডিং হৈ গল, তোমাৰ দুটাই- দুটাক বুজি নাপালো উ,
অহ, অ, তোমাৰ ঘৰতো গম পাইছিলে?
মোৰ ঘো গম পাইছিলে
অ',
এইটো তোমাৰ হেৰি বাকী তোমাৰ এতিয়া কত?
এতিয়া মই নুমলীগড় নুমলীগড় অ, কামতে
সেইে ফুৰিবলৈ কৰিবলৈ নোযোৱা নে তুমি জুলাইত?
যাব লাগিব পেমেণ্ট সোমল
ভাল কাৰ্বি আংলং চাৰ্বি আংলংৰ পৰিুবল যাব লাগে। এটা কামোতে দুই তাৰিখে ফ্ৰী আছা নে?
দুই তাৰিখে কি বাৰবা?
তোমাৰ হেৰি বৃহস্পতিবাৰ
এই মই ফিৰী নাথাকো এইব অকল দেৰবাহে ফ্ৰী থাকো
বৃহস্পতিব তিনি চ আহিবা
থাকো দেওবাৰাহে ফি থাকো
ম নে বৃহস্পতিবাৰে ফি থকাৰ নে এতে ফুৰিবলৈ গ গলোহেঁতেন মানে লগৰ এটা আছিলে লগৰটোও গ'লহতেন মানে।
কোন জেগা?
এ তোমাৰ এইফালে উম, নাই চিলানী জানা হলে জান
সোমাই যাব লাগে ন।
অ, সেইব
অ, ৱাটাৰ ফল এটা আছে যে।
অ, ব তাত যাম বুলি ভাবিছো তাকে। আহোতে চিলিজানত আৰু হা
ৱাটাৰ ফল এটা আছে বুলি মই তাত শুনিছোহে।
অ সেইবিলাক আছে বুলি ময়ো শুনিছো তাকে। তাৰপিছত তোমাৰ হেৰি বাকী হেৰিটো কিমান দিন আছে আৰু উ এনেহলে তোমাৰ নতুন প্ৰজেক্ট চজেক্ট আহিছে নি তোমাৰ।
প্ৰজেক্টৰ কাম হৈয়ে আছে, নতুন প্ৰজেক্ট নাই অহা বাৰু।
এনে সেইটো বেম্বৌ নে কি আহিছিলে যে ইথানলৰ।
এইটো বনাই হলে নহয় আৰু।
অ আমাৰ এই বিহুত যে তমাৰ ব'হাগ বিহুত যে এ ইউজ কৰে যে টো কি বুলি কয় বাঁহৰ যে এইটো। তক তক তক তক তক তক বজাই যে এইটো। টকা টকা, টকা বজাই পাইছা নাই? টকা বজাই পাইছা নাই? বাকী ঢোল বজাব জান নাই ঢোল?
ঢোলটো নেজানো নহয়।
এ ঢোলটো জানিব লাগে আকৌ। তাৰপিছত খোল খোল বজাব জানা নাই ভাওনা ভাওনা খোল বজাব জানা নাই?
এ খোল বজাবও নেজানো।
এই জানিব লাগিব খিত তা তা খিতা ধিনা ধেই ধিনা ধেই তাকি তা তা খিটা ধিনা ধেই, হয় নাই? তাৰপিছত তোমাৰ হেৰি আছিলে নহ এটা এইটো ভাওনা যে। ৰ জয় জয় দে ব হ-হ। নাৰায়ণ। অ, এ ভাওনা চাওনা কৰি পাইছা তেহেতি?
ভাওঁনা সৰুতে অংকীয়া নাটত লৈছিলে আৰু নাই লোৱা
এতিয়া পাছত এতিয়া লোৱা নাই আৰু?
নাই লোৱা - নাই লোৱা।
অ, এনে বিহু চিহু গান জানানে গাবলে বাৰু তুমি ঢোল টো বজাব লাগ পেপাতো চাগে নাজানা পেপাও নাজানা?
এ নেজানো।
এ টকাটো যে আৰু চবে বজাব জানে আৰু টকাটো আৰু জানিবই লাগে। বাঁহৰ টকা চিনি পাইছে নে নাই পোৱা মই যিটো কথা কৈ আছোঁ?
গম পাইছে চিনি পাইছে।
এ বাহৰ ফালি পিনি যে বনাই। সেইটোতো চবে বজাব জানে আ অ', অ', বিহু অ', অ', হুঁচৰি যেতিয়া সোমাই যায় যে? তেতিয়া জান নাই গাবলে কি গীত গাই বাৰো সেইটোৱে এইটো নেকি এই-এইটো-এইটো নেগাই জানো এইটো বাৰ-বাৰ খৃতৌ- খৃতৌ টাং চুব দেঔ। ধেই হে। এইটো তোমাৰ সোমোৱা আছে অলপ তাৰপিছত তোমাৰ আৰু পদটো এনেকে লয় অ, দেউতাৰ পধূলি গোন্ধাইছে মাধুৰী কেতে কী মলে মলাই ঐ গো বিন্দাই ৰাম, এইটো নাগাই জানো? এইটো তোমাৰ পঠ মানে বিহুৰ পঠ আমাৰ অস অসমীয়া মানুহৰ বিহু যিটো মানে পঠ যে তাৰপিছত দিব আৰু তোমাৰ লগৰটো তোমাৰ সেই সেই সেইয়া সেই। সেই সেইয়া সেই সেই সেইয়া সেই সেইটো দিব। দিয়ে নে নিদিয়ে? এইটো তুমিয়ে বুজা, শিকিব লাগিব তেতিয়াহে।
এই পাহৰিলোঁ এইবোৰ সৰুতে মৰা ক্লাছ এইট এই নাইানৰ পৰা মৰাই নাই বিহু।
সৰুতে কৃষ্ণ নৃত্য নাচিছিলা নাই? ধেৎ খিটি খিন্দাও, তাত খিটি খিন্দাও শুনিছা নে নাই তুমি এই ধেৎ খিটি খিন্দাও, তাত খিটি খিন্দাও তাত খিটি তাত খিটি তাত খিটি খিন্দাও ধেত খিতি খিন্দাও নায় মানে এইবোৰ খুল চুল জানো ন এইবোৰ চেওবোৰ জানো মানে আও। এইবোৰ শুনিছা নে তুমি কৃষ্ণ নৃত্য এই আমাৰ- আমাৰ এই কি মোৰ লগৰটোৱে জানে আক হীৰকে জানে আক। হীৰকে কৃষ্ণ নৃত্য সৰুতে নাচিছে মানে সি।
মই তোমালোকৰ গাঁওতে কৃষ্ণ নৃত্য এবাৰ দেখিছিলোঁ।
এই সদা হাজৰিকাত, উম, বেছিকে। সদা হাজৰিকাই শিকাইছিলে। হয় নাই?
অ' মই তোমালোকৰ গাঁওতে দেখিছিলোঁ এবাৰ তোমালোকৰ নামঘৰত অ', বহুত দিন হ'ল অ' মই একে
আমি সেই তোমাৰ সেই স্কুলত পঢ়ি থাকোতেই নে কি
অ, এই ক্লাছ থ্ৰী মানত আছিলো নে ফ'ৰ মানত তেনেকুৱা।
অ', এইটো সৰু সৰু আছিলোঁ তেতিয়া মনত আছে, এই কিবা এনেকে তোমাৰ! এ কৃষ্ণ নৃত্য তোমাৰ হেৰি খুলিছিলে এযোৰ মানে প্ৰশিক্ষণ খুলিছিলে। চবেই যে এগাল - এগাল যে লাইন পাতি পাতি তোমাৰ নচাইছে কৃষ্ণ নৃত্য, সেইটো কথা কোৱা নাই জানো?
অ, সেইটো কথাই কৈছো। মই চাবলৈ আছিলো কিন্তু নাচা
অ, এগাল-এগাল নাচাইছিলে তে তেওঁ এগাল-এগাল নাচাইছিলে বোলো। অ, এগাল - এগাল নচাইছিলে তেতিয়া।
অ, এগাল-এগাল নচাইছিলে।
এ মনত, মনত আছে তোমাৰ?
পালে।
মনত আছে বোলো অ, মই বোলো আকৌ পাহৰিয়ে থাকিলা নি উম, মিলে দিয়ে আৰু তোমাৰ আগতে সেয়া মানে ভাওনা কৰো না সেইকাৰণে জানো আৰু মানে কৃষ্ণ নৃত্যটো তোমাৰ। তাৰপিছত তোমাৰ হেৰি নাই-নাই-নাই এই আছে মানে তোমাৰ এই লগৰটো আছে, এই তোমাৰ কামত কাম কাম কৰি কামত লাগি আছে। তাৰপাছত তোমাৰ হেৰি এই তাৰপাছত ভাওনাৰটো তোমাৰ যেতিয়া কোনোবা এটা অসুৰ এটা ওলাল অসুৰটো ওলাই যাওঁতে এইটোৱে দিয়ে আও। উ অ তোমাৰ সেইটো সেইটো যে ভাওনাৰ সেইটো যে সেইটো তোমাৰ কৃষ্ণ নিত্য গম পোৱা নাই? থেনি থেনি দাও তাক তাক থেনি থেনি দাও, ধিনাক থেনি থেনি দাও তাতাক ঠেনি দাও, সেইটো তোমাৰ কৃষ্ণ নৃত্য মানে।
কৃষ্ণা নিত্য নেকি সেইটো?
অহ। সেইটো কৃষ্ণ নৃত্যত পৰি যায়। অ বাকী হেৰি এইবাৰ আমাৰ এইবাৰ এইবাৰ এইবাৰ নেপাতিলে ভাওনা অহা বছৰলে পাতিব অহা বছৰ পাতিলে আহিবা পাৰ্ট লম
ওজলাবগে লাগিব অ।
আহিবা আহিবা দৈত্য লম দুটাই। হেৰ' মন্দৰ অ চেনী কুখলে ঠিক আছে বাৰু দিয়া। পাছত কেতিয়াবা লগ পাম বাৰু অ হব অ।